হেল্ল'।
হয় ভালো আছে নাই
ফাৰ্ছ কেনেকোৱা আছে আপুনি
এ আছো ভালে কি কৰি আছে আপুনি এতিয়া
এনেই ৰাস্তাত এ খোজকাঢ়ি আছো
অ কিবা ফ্ৰী আছে নহয় আপোনাৰ লগত অলপ কথা পাতি
হয় আছো ফ্ৰী আছো কওক
অ আমি আপোনাৰ লগত আজি কথা পাতিম ভ্ৰমণলৈ
অ হয়
উম ত' আপুনি কেতিয়াবা ভ্ৰমণ কৰিছিলে নেকি
মই এতিয়ালৈকে ভ্ৰমণ কৰা নাই কিন্তু বহুত ঠাইত যাবলৈ ইচ্ছা যেনেকোৱা জাপান মানে জাপানৰ কালচাৰটো একে মানে বৰ ভাল লাগে মোৰ
অ হয়
আপুনি ভ্ৰমণ বুলিলে কি বুজে
ভ্ৰমন বুলিলে আমি বুজো মানে নিজৰ ঘৰৰ
পৰা মানে বাহিৰে কোনো এটা ঠাইত মানে ফুৰিবলৈ বা ঘূৰিবলৈ যোৱাকেই আমি ভ্ৰমণ বুলি কওঁ সাধাৰণতে আম বাহিৰত যেনেকৈ হয় মানে নিজৰ ঘৰৰ পৰা মানে বাহিৰৰ যিবোৰ বস্তু আছে নহয় আমি যে মানে আমাৰ ঘৰৰ পৰা যদি আমি গুৱাহাটীলৈ যাওঁ বা অহ দিল্লীলৈ যাওঁ আৰু মানে বেলেগ এটা ঠাইত গ'লে মানে বেলেগ বেলেগ বেলেগ মানুহৰ লগত দেখা পোৱা দেখা পাও কিবা মানে যিটো মানে বাছেৰে হওক বা ৰেলেৰে হওক মানে যিটো জাৰ্ণি নহয় তাতেও আমি বহুত শিকিবলগীয়া বস্তু আমি দেখো
টোৰ বাপটো নাই হম হয় হয় ন ব্ৰহ্মপুত্ৰ আমি বহুত শিক্ষা আৱিষ্কাৰ দুসাহিক অভিজ্ঞতা আৰু ব্যক্তিগত বিশষ এক ভ্ৰমণটো
হয় আমি বহুত বস্তু তাৰ পৰা শি শিকিবলৈ পাওঁ
আমি যত ভ্ৰমণ কৰিব কৰিবলৈ যাওঁ তাৰ ওচৰৰ গাওঁ আন এখন চহৰ বা বিদেশ যতেই নহওক কিয় প্ৰতিটো ভ্ৰমণে এক নতুন কিবা তা চিকাৰ
হয় হয় হয় মানে আমি যদি গুৱাহাটীলৈ যাওঁ তেতিয়া হ'লে সিহঁতৰ যিবিলাক মানে চহৰৰ যিবিলাক মানে কালচাৰ কা পৰম্পৰা সংস্কৃতি মানে ভাষা সেইবোৰ আমি মানে দেখি মানে দেখি আমাৰ বৰ ভাল লাগে মানে সিহঁতৰ লগত মিলি জুলি মানে থাকিবলৈ অ ভাল লাগে ত এইটো হ'ল ভ্ৰমন আপুনি কলকাতা বা দিল্লীলৈ গৈছিলে নেকি কেতিয়াবা
নহয় মই এতিয়ালৈকে যোৱা নাই কিন্তু গুৱাহাটী এবাৰ গৈছিলো এক্সাম দিবলৈ
আপুনি শাক হাজো পাহাৰ দেখিছেনে
এ তালে যোৱা নাছিলি, ইমান সময় নাছিল মোৰ ওচৰত।
অ অ মই এবাৰ গৈছিলো হাজ পাহাৰত চাবলৈ গৈছিলো মই। মানে তাত থকা যিটো পাহাৰ আছে নহয় ইমান ওখ। মানে তাত গৈ আমি বহুতো বস্তু দেখিছো। মাজাৰ দেখিছো আমি ৰজাসকলৰ ঘৰ দেখিছো। অ মানে আগতে যিবিলাক যি ৰজাই তাতে বাঘটো দিছিল নহয় তাৰ ঘৰত ফটো দেখিছো মই তাৰ পৰা তাৰপিছত আমি কিবা পুখুৰীও দেখিছো। বিয়া ডাঙৰ ডাঙৰ মাছো দেখিছো আমি পুখুৰীত।
অ।
সেইটো দেখি বৰ ভাল লাগিছে মানে তাৰ পৰা মই যাওঁতে মানে ৰেলৰে গৈছিলো। ৰেলত উঠি মানে বিভিন্ ঠাই দেখিছো বহুত ভাল লাগিছিল। ত' সেই কাৰণৰ আমাৰ মাজে মাজে মাজে মাজে যে ভ্ৰমণ কৰিব লাগে বিভিন্ন ঠাইত যাব লাগে মানে গ'লে আমি বহুতো বস্তু মানে দেখিবলৈ পাও, আৰু কিবা এটা বাহিৰৰ যিবোৰ শিক্ষা আমি সেই শিক্ষাও লব ল লব ল'ব পাৰো।
আপুনিতটো জানেই যে মানৱ সভ্যতা
হয়।
মানৱ সভ্যতা আৰম্ভণিৰ পৰাই ব্ৰঙ ইতিহাস আছে। প্ৰ প্ৰাচীন কালত মানুহে খাদ্যৰ সন্ধান, তাৰ পিছত প্ৰাকৃতিক দুৰজৰ পৰা ৰক্ষা আৰু উত জীৱন যাপনৰ বাবে স্থান সলনি কৰিছিলে। সভতাৰ বিকাশৰ লগে লগে বাণিজ্য আৰু সাংস্কৃতিক আদান প্ৰদানৰ বাবে ভ্ৰমণ অতি প্ৰয়োজনীয়। হৈ পৰিল।
হয় হয় হয়।
ব্যৱসায় সকলে বিখ্যত বাণিজ্য বা পথতি ৰেচম মচলা ন মূল্যবান ৰত্ন আদি সামগ্ৰক কঢ়িয়াই লৈ গৈছিল। অভিযাত্ৰা সকলে অজানা ভূমিৰ সন্ধানত সাগৰ আৰু পৰ্বত পাৰ হৈছিল। তীৰ্থ যাত্ৰীসকলে পবিত্ৰ স্থান দৰ্শন কৰিছিল। আৰু উম বিধানসবলে জ্ঞান আহৰণৰ বিখ্যাত চিকা অঞ্চলৈ গৈছিল, এনেধৰণে ভ্ৰমণৰ ইটো হ'ল।
হয় হয় ইতিহাসক মানে আমি এইবোৰ কিতাপত হে বেছি উম আগত পঢ়িছিলো আমি সেইবোৰ মানে নিজে ভ্ৰমণ কৰিলেহে। সেইবোৰ বস্তু চাবও পাৰো দেখিবও পাৰো উপভোগো কৰিব পাৰো হয় ন?
আৰু আজিকালিতো ভ্ৰমণৰ কাৰণে জাহাজ ৰেলগাড়ী মটৰ গাড়ী আৰু বিমানৰ আৱিষ্কাৰে একেবাৰে ভ্ৰমণটো একেবাৰে সুবিধাজনক কৰি দিছে।
হয় - হয় - হয় আমাৰ এতিয়া বহুত সুবিধা। অ মানে এ এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিবলৈ আমৰ চৰকাৰেও বহুত সুবিধা কৰি দিছে। আৰু কম খৰচতে আমি এতিয়া ভ্ৰমণ কৰিবও পাৰো।
হয় আৰু কিবা বিদেশো গ'লে কিছুমান কানট্ৰিৰ ভিজা ফ্ৰী আছে আমাৰ আমাৰ কাৰণে।
হ, ত' আপুনি কিবা ভ্ৰমণ কৰি আপুনি কিবা ভ্ৰমণ কৰিবলৈ কিবা সাজু আছে নেকি কোনোবা
হয় আছো ভাবিছো সন্মুখত এটা পৰীক্ষা আছে সেইটো দি কৰাব লাগি। যাম ভ্ৰমণ কৰিবলৈ।
অ - অ। অ, আপুনি ছাত্ৰ হয় যদি আপুনিতো উ, মানে ছাৰ বাইদেউসকলৰ লগত ঘৰত কিবাত আহ, এ বনভোজ খাবলৈ গৈছিলে হয়।
হয় - হয় বেংগলত গৈছিলো দুবাৰ আৰু চাবলৈ গৈছিলো। তাতে বহুত ভালে লাগিল গৈ।
অ, কিবা কিবি দেখিলে।
এবাৰ জয়ন্তী পাহাৰত গৈছিলো তাত এটা পাহাৰৰ। ওপৰত এ এটা শিৱ মন্দিৰ আছিলে তাত। মানে ক্লাইম্বিং কৰি উঠিব লাগে বহুত ক কঠিন হয় উঠাটো। তথাপি আমি উঠি তাত গৈছিলো ফুৰিছিলো দেখিলো ভাল লাগিল তাহ ধ নিজৰাও আছিল তাত গৈ গা - গা ধুলো।
অ - অ।
আৰু এবাৰ ৰা - ৰা ৰা আৰু ৰাই মাতং গৈছিলো বেংগলি হয় সেইতো
অ, এইটো যে পশ্চিমবংগৰ হয় ন হয় - হয়। অ, তাতে গৈ আপুনি কি - কি দেখা পালে।
তাতে ঠাইটো ভাল লাগিল ইমান জীৱ জন্তু নাছিল যদিও কিন্তু ঠাইটো বৰ প্ৰিয়। আছিলে বন্ধু দুজনো ভাল আছিল একেবাৰে
অ, তাৰ পৰাওতো আপুনি বহুত অভিজ্ঞতা আহৰণ কৰিছে আপুনি স্কুলৰ যিবোৰ শিক্ষা সেই তাৰ উপৰিও আপুনি বহুত শিক্ষা লাভ কৰিব প পিছে তাৰ
হয়- হয়।
হয়।
শিক্ষা মূলক ভ্ৰমণে দলীয় কাম শৃংখলা পৰ্যবেক্ষণ চুক্তি আৰু যোগাযোগত দক্ষতা বৃদ্ধি কৰে।
হয়- হয়- হয় -হয় এইবোৰ বস্তু আমাৰ
টিকৰীত বুজাবুজি।
হয় - হয়।
প্ৰতিটো অঞ্চলত নিৰ্জস্ব এটা সংস্কৃতি আছে ভ আছে কালচাৰ আছে তাত গৈ আমি এইবোৰ এক্সপেঞ্চ কৰিব পাৰো।
হয়। ত, আমি যিহেতু মানে বনভোজ খাবলৈ গৈছিলে যদি আপুনি এইটোতো আপোনাৰ এ মিলা প্ৰীতিটো মানে ছাত্ৰ ছাত্ৰীসকলৰ লগত যিটো মিলা প্ৰীতিৰ ভাৱ হয় হয় শৃংখলা এইটো মানি চলিব লাগে। তাৰপিছত আপোনাৰ যিটো মানে আমাৰ আপোনালোকৰ যি বন্ধু বান্ধৱী সকল যে আছে সিহঁতৰ লগত মানে আপোনাৰ এটা ৰিলেশন- টোও ভাল উম ভাল থাকে আৰু বহুতো বস্তু শ শিকিব পাৰি আৰু মোথতে-
মানে ঐতিহাসিক স্থান ভ্ৰমণে ইতিহাস বুজাবলৈ সহায় কৰে।
হয়। ময়ো এবাৰ গৈছিলো আমি সৰু থাকোতে এবাৰ গৈছিলো সেইটো হ'ল ৰচিক বিল আপুনি চিনি পাই নে
মানে হয়-হয় চিৰি-চিৰিয়াখানা -
হয়-হয়। সেইটো চিৰিয়াখানা হয় মানে তাতে বনভোজো হয়। তাৰ পিছত আমি সেইটো ঠাইত গৈ পেলাই আমি বিভিন্ন জীৱ-জন্তু দেখিছো তাৰ ভিতৰত আছে আপোনাৰ অজগৰ সাপ আছে তাৰপিছত - বাঘ আছে, হৰিণা আছে। তাৰপিছত আপোনাৰ কিবা পাখি আছে এইটো ঘঁৰিয়াল, আছে গাছ আছে সেইবোৰ দেখি আমি কিতাপত আগতে দেখিছিলোঁ। তাৰ পিছত সেইবোৰ নিজ চকুৰে দেখি বৰ ভাল লাগিছিল। মানে আৰু যাবলৈ ইচ্ছা আছে এতিয়াতো - অ বেছি সময় নাই কিন্তু তাৰ মাজতেও মানে সময় উলিয়াই মানে - নিজৰ পৰিয়ালক লৈ এবাৰ ঘূৰিবলৈ যাম বুলি ভাবি আছো।
হয় ভালেই।
হয়-হয় তাৰপিছত এবাৰ হয়।
ভ্ৰমণ হৈছে শিক্ষা জ্ঞান, আৰু - ব্যক্তিগত বিকাশৰ এক মহান মাধ্যম।
হয়। আমাৰ যিবোৰ ফেমিলি আছে মানে পৰিয়াল আছে পৰিয়ালক লৈ গ'লে আৰু বেছি ভাল লাগে। মানে সেইকাৰণে ভাবিছো যে এবাৰ গুৱাহাটী চাবলৈও যাম। মানে ৰেলতে এবাৰ উঠিম ৰেলতে আমাৰ ফেমিলিৰ কোনোবাই উঠি পোৱা নাই এতিয়ালৈকে সিহঁত কে ৰেলতে উঠাম তাৰপিছত কিবা গুৱাহাটীত যাই কিনি বিভিন্ন ঠাইত ভ্ৰমণ কৰিম।
আপুনি ৰুপচি গৈছিলে নে ধুবুৰী ৰুপচী এয়াৰপৰ্ট -
হয় মই গৈছিলো মানে, - তিনি, চাৰিবছৰ আগত গৈছিলো। তাত গৈ ভিতৰতো সোমোৱা নাই মানে বাহিৰৰ পৰা মানে আমি দেখিলো মানে সেইটো। পাহাৰৰ ওপৰত আছে কিন্তু
অ
অঁ এই তাৰ - সেইটো ঠাইত গৈ পেলাই মানে অৱৰ্ডাৰ ল'ব লাগে মানে ভিতৰত সোমোৱাবলৈ। তাৰ তাৰপিছত মানে আমি অৱৰ্ডাৰ লৈছিলোঁ লৈ কিনি বাহিৰৰ পৰা মানে আমি এয়াৰপৰ্টটো চাই আহিছোঁ। সেইটো আমাৰ বহুত পুৰণি এয়াৰপৰ্ট হয়। মিডি মাজত এইটো বন্ধ আছিল কিন্তু এ এ দুই তিনিবছৰ হ'ল সেইটো চালু কৰি দিছে সেইটো আমাৰ ব্ৰিটিছ চৰকাৰ আমাৰ উম এবাৰ আপুনিতো কিতাপত পাইছে যে ব্ৰিটিছ শ্বেয়াৰ সময়ৰ সেইটো মানে এয়াৰপৰ্ট আছিল। এতিয়া সেইটো চালো আছে আপুনি গৈ পাইছে নেকি তাতে?
মই যোৱা নাছিলো কিন্তু মোৰ মোমাই তাৰ পৰা গুৱাহাটী লৈ গৈছিলে।
হয় আপুনি এবাৰ গৈ পেলাই চাই আহিব বহুত ভাল ঠাই হয় সেইটো সেইটো দেখিবলৈ বহুত ধুনীয়া আৰু ওখ ওখ পাহাৰৰ মাছ মাজত সেইটো অৱস্থিত
উম
তাৰ পিছত আমাৰ যিবিলাক এ ভ্ৰমণ কৰিলে আৰু কিবা কিবি দেখিব পাৰ লো মানে আহ এ ধুবুৰীত গলে আপুনি চাব পাৰিব যে